হেল্ল' অহ, ভালনে আপোনাৰ?
উম, ভালেই।
কি কৰি আছে? আছো বাৰু বৰ্তমান ভালেই।
অ' মই আছো, এ ভাত বনাও বোলো আৰু যোগাৰ পাতি কৰি লৈছোঁ।
অ'
কি বনাম, কি কৰোঁ।
তাকে
উম, বনালা।
ভাত বনোৱা নাই, বনাবলৈ লৈছোঁ। আজি মানে কি হ'ল এইয়া মাজতে আপোনাৰ। মুৰ্গী পোৱালি অলপ আনিছিলো নহয় পুহিম বুলি।
অহ'
তাকে সেই ঘৰটোতে অকন ভাটিবেলা কাম কৰিলোঁ।
অ'
কৰি পেলাই এতিয়া ভাগৰও লাগিছে। কেইটামান আকৌ লোকেল মুৰ্গী পোৱালি আছিলে।
অহ'
তাৰে আজি এটা মাৰিবলৈ দিলো ৰব খাবলৈ।
অ' খাবলৈ হ'লে নেকি ডাঙৰ হৈছে।
নহয়, নহয়, এইকেইটা বাৰু এতিয়া নতুনকে পুহিবলৈ আনিছোঁ।
অ'
আছিলে কেইটামান দুজনী মাইকী আছিলে। তাৰপাছতে মতা পোৱালি আছিলে, তিনটামান
উম।
তাকে এটা আজি খাম মানে ঘৰৰ। এইকেইটা আকৌ নতুনকে
অহ' ভালে হৈছে দিয়া ঘৰতে আছে যদি ন? ঘৰতে থাকিলে ভালেই। খাবলৈ। আমি এতিয়া নেপাওঁ আৰু কিনি কিনি খাব লাগে। আকৌ লোকেলটো বিচাৰি ফুৰিলেও পোৱা নাযায় হয়নে? আচল লোকেল টো অ'। অ' নহয় আমাৰ হেই মাছৰ বেপাৰী এটাই আনে মানে। সি ঘৰতে পোহে। পুহি পেলাই সি আমাক বেছি হে সি তেনেকে আনে কেতিয়াবা কেতিয়াবা চাৰে তিনিশকে লয়।
অ' ঠিকে আছে তেনেহ'লে।
অ' কালিহে এটা ৰাখিলোঁ।
উম।
এই এক কেজি তিনিশ গ্ৰাম হৈছিলে ওজন।
উম।
তাৰপিছত সেইয়া বনালো, আমাৰ এই সৰু জনী অসুখ হৈ আছে যে।
উম।
তাকে বোলো অলপমান হে বনাই পেলাই খোৱালো।
মোৰ আছিলে পাঁচজনি মান, ভালেই কৰিছে অকন খুৱাক। সেইবিলাক খালে অকণ হেৰি পাব।
উম। এতিয়া প্ৰেছাৰটো কমিয়ে আছে। কি কৰো আৰু। ঔষধ খুৱাই আছোঁ। অহ' অহ' খুৱাই আছোঁ ঔষধ।
প্ৰেছাৰটো কমিলে মানুহে পাৰ মাংসও খায় বুলি কয় দেখোন। পাৰ খাই নাখাই অ' নাখায় যে বাচি বাচি। খাই হয়।
খাচী মাংস নাখায়, পাৰ নাখায়। তাৰপিছত এতিয়া সেই মুৰ্গী সিটোৰ বাহিৰে আৰু একোৱেই নাখায়।
অ', এনে লো প্ৰেচাৰত আপোনাৰ পাৰ মাংসটো ভাল বুলি কয়।
অ' হাঁহৰটো অকণমান খাই, এতিয়া আগতে নাখায় খাই এতিয়া জোৰ কৰি কৰি অকণমান খুওৱা হৈছোঁ।
এতিয়াতো বাৰু হাঁহ খাবই নোৱাৰি, এইটো ছিজনত বাৰু।
অ' ইমান গৰম কেনেকে খাব ন। হয় যে পেটৰ হেৰিও হৈ আছে যে অলপমান এইটো গৰম বস্তু পেটৰ আকৌ বেছিহে হ'ব। গৰম হয় নে নহয়? হাঁহটো উম, সেইকাৰণে হাঁহ তো অনা নাই, এতিয়া বোলো মূৰ্গীকে খুৱাইছো আৰু ৰাখি পেলাই।
অ', অ', ভালেই কৰিছে।
উম, তোমালোকে ঘৰতে পোৱালি জগাইছা নে কিনি আনিছা?
নাই নাই, এইবাৰ আপোনাৰ এই পঞ্চাশটা পোৱালি, আপোনাৰ আনিছো ৰ'ব কিবা এটা কৰিম বুলি। তাকে ৰাখ ৰাখিছোঁ, এনেই আগৰ কেইটামান আছিলে, সেইকেইটা আমি এনেই সৰুকে ঘৰ এটা বনাই ৰাখিছোঁ আৰু সেইকেইটা। আছিলে চৰাই কেইটামান মাজতে আপোনাৰ চৰাই বেমাৰ আহিছিল যে।
উম।
আপোনাৰ, মাঘ ফাগুনত এটা চৰাই বেমাৰ আহে।
অ', আহে নহয়।
হাঁহৰো আহে, আপোনাৰ যেনেকে ছাগলীৰ, আহে গৰুৰ আহে বেমাৰ হয়। তেনেকে চবজি বোৰে, উম। চবজ বৰে মানে অ' টোপনি যোৱা টোপনি যোৱা বেমাৰ ঠিকেই অ'।
উম উম।
আপোনাৰ চব জীৱ জন্তু এটা এটা বেমাৰ আহে বুজিছেনে, মানে বেমাৰটোৱে পালে আপোনাক যদি কেনেবাকে বাচিলে বাচিলে আৰু। আৰু যদি কেনেককে অ' যদি ভালকে পালে আৰু আপোনাৰ চেচাই একেবাৰে শেষ কৰি লৈ যায় একেবাৰে।
দেশখন পাইগে হয় ন এটা হলে বোলে চবেই হৈ যায় গ এইটো বৰ বেয়া। বেমাৰ দেই, উম, উম। হ'বয় নহ সেইটো বেমাৰ, অ' আমাৰ অ' সেইবিলাক যে পুহিব নোৱাৰো ন, আমি পুহিব নোৱাৰো যে আমাক খেলা মানুহে ধৰে যে, উম, তোমালোক নধৰে ন।
আমাৰও ধৰে আজিকালি কি হৈছে মানুহ বিলাকে, সেইটো মোৰ নধৰা নিচিনাই হৈ গৈছে আৰু।
অ' চবে পোহা হৈছে জ ন। উম উম, আমাৰ গাঁৱত কিন্তু নাই আমাৰ ইয়াত যে আমাৰ গাঁৱত নোপোহে কোনেও নোপোহে যে, সেইকাৰণে হয়, মানে পুহিব নোৱাৰিে তো চবে পোহা হ ভাল হ'ল হয় ন।
পাৰিলেহেঁতেন ন সেইটো, হয় উম উম।
তাকে পুহিলেতো ভালে হয়, কণী কেইটাও পাই থাকে। যায় কেতিয়াবা মাংস খিনিও ঘৰতে খাব পাৰে ন।
খাব পোৱা যা অ' সেইটো হয় কেতিয়াবা আকৌ ঘৰত পোহা হয় হয়, কেতিয়াবা আকৌ ঘৰত পোহা আপোনাৰ খাবলৈও মন নাযায় নহয়। হয়, কিন্তু এতিয়া আমি মানে মৰম লাগে হয়, কিন্তু এতিয়া কেতিয়াবা তেনেকে তাৰ মাজতে আমি খাই নিও যেনিবা। তাৰপিছত এতিয়া মানে আপোনাৰ আজি যদি মোৰ ঘৰত বেমাৰ হোৱা নাই, কাষৰ ঘৰৰ মানুহৰ যদি বেমাৰ হৈ যায় চৰাই খিনি তেনেকেই আহি লাগি যায়, সি আহি পেলাই। গম পাইছে বেমাৰটো বহুত বেয়া বেমাৰ এইটো।
অ উম, উম এই টোপনি বে
অ এতিয়া আমি সেই সময়ত ধৰ মেডিচিন খুৱাও খোৱালেও কামত নিদিয়ে।
অ উম চব মৰি যায় গৈ। এ সেইকাৰণে পুহিব মন নেযায় নহ পুহি লৈ পেলাই মৰমে চেনেহে। থাকিব থকা পিছত যদি তেনেকে মৰি যায় কম বেয়া লাগে নেকি নহ।
অ।
আৰু সেইখিনি সময়ত দামো নাইকিয়া হয় নহয়।
অ তেতিয়া মই আঢ়ৈশ টকা দুশ টকা কেজি তেতিয়া আপোনাক নিবিচাৰিলেও ঘৰতে দিয়েহি আহি পেলাই।
অ।
তেতিয়া গম পাওঁ আৰু এইটো কিবা এটা বেমাৰ সেই ছিজনতো বেমাৰ হৈছে বুলি গম পাওঁৱেই বাৰু।
অ অ।
তেতিয়াহে ঘৰতে জাচি জাচি দিয়েহি এতিয়া আপোনাক।
নহ'লে যে আকৌ উম নহ'লে আকৌ মৰি যাব এনেই যাব নহ।
এতিয়া আপোনাৰ গাঁৱত কিনিলে চাৰিশ টকা মানুহৰ ঘৰত বজাৰে চজাৰে কিনিলে পাঁচশ চাৰে পাঁচশ তেনেক
অ এয়া হেৰিত কিনিলেতো আমাৰ পাঁচশ তলত নেপায়ে। তাকো লোকেলটো নহয়। সোণালী নে কি সেইকেইটা আহে সোণালী এটা আছে যে। লোকেলৰ নিচিনা অ, অ সেইটোহে।
তেনেকুৱা।
উম ব্ৰইলাৰটোৰ বাৰু দাম কমে। সেই চোনালী সোবা ঢেৰ দামকে কয়।
উম উম হয়। ব্ৰইলাৰটো খালে আপোনাৰ একোয়ে নাপাওঁ চোন।
অ সেই আমাৰ ল'ৰা-ছোৱালীয়ে তাকেহে ভাল পায়।
নাহ আমাৰ বাৰু তাকে খোৱা যায় বাৰু কিন্তু আজিকালি মানে ব্ৰইলাৰটো। সেয়ে আপোনাৰ অকমান ধৰা ড্ৰাই ফ্ৰাই কৰি।
অ সেই তেনেকে খাই অ দালি বনাই পেলাই সিহঁতক ভাল। পেলাই তেনে উম। উম এনে জুল বানালে সিহঁতৰ ভাল নালাগে খাই।
আমাৰ আকৌ যেতিয়া আপোনাৰ ব্ৰইলাৰ ফাৰ্ম আছিলে তেতিয়া আমি ঘৰত আনি ৰা খো নহয় চাৰিটা পাঁচটা মান সেইকেইটা মানে ঘৰত ৰা খোতে আপোনাৰ লোকেলৰ নিচিনা হৈ যায় নহ।
অ এৰি দিলে যে চৰি ফুুৰে নহ।
অ আমি ঘৰত ৰাখোহি লোকেল হৈ যায় যে সেইকেইটা আপোনাৰ আকৌ। খাবলৈ ভাল লাগে আকৌ সেইকেইটা।
সেইকেইটা লোকেলৰ নিচিনাই লাগিব।
সেইকেইটা।
অ ঘৰ এইকেইটা চৰি পেলাই খাই ফুৰে যে। আচলতে এই মেডিচিনত থাক কিলে যেতিয়া তাপত থাকে বস্তুতো কোমল হৈ যায় গৈ। আৰু যেতিয়া বাহিৰা বস্তু খাই থাকিব নহ খাই থকা পিছত। টাইট হৈ যায়। ঘুৰি ফুৰে যে তাপ চাপ নাপায় নহ উম।
মেডিচিনে খালি ফুলাই হে পেলাই বস্তু। স্তুটো হয় সেইটোৱে সেয়া।
নহয়।
ডাঙৰ হয় আৰু।
উম। হে তাকে খাই খাই মানুহৰ বেমাৰও হৈছে আজিকালি। কি বস্তু ব হেৰি মেডিচিন নিদিয়ে ন। চবতে মেডিচিন উম।
উম।
আমি আগতে ব্ৰইলাৰ দেখাই পোৱা নাছিলো। আৰু আগৰ দিনত আমি ইমান মুৰ্গী নাখাইছিলোঁ। আমাৰ সাচী মাংস
অ' আগতে খাচি হয়, হাহঁ।
এইবিলাকে খাইছিলোঁ।
সেইবিলাকে খাইছিলো হয় কথাটো।
আকৌ ব্ৰইলাৰ ওলাল মুৰ্গী আগতে আমাৰ। অ' হেৰি মানুহে ভকতীয়া মানুহে মূৰ্গী ওচৰলৈ যাবইে নোৱাৰে আৰু আনিলেও কেতিয়াবা। কোনোবা ডেকা মানুহে খালে, ডেকা চেঙিয়া সোবাও বাহিৰত বনাব লাগিব।
হয়।
বনাই লৈ চৰু কেৰাহী সেইফালে ধুই পখালি একেবাৰে। চাফা কৰিব লাগিব আহ ন।
অ' অ'
এতিয়া চোন আ এতিয়া মূৰ্গীৰ। বাহি আৰু অইন খাবই নোৱাৰে যে।
এতিয়া আপোনাৰ আগৰ নিচিনা নিয়ম মানি চলিলে মানুহে আৰু জীয়াই থাকিবই নোৱাৰা নিচিনা হ'ব আৰু।
অ'হয় আ। অ, এতিয়া যে ঘৰে ঘৰে পোহাই হ'ল ন।
এতিয়া আপোনাৰ, খায়ে যিহেতু চবেই দেখা-দেখিকে। সেইকাণে মানে পুহিকে লয়।
পুহিয়ে লয় আ সেইকাৰণে খাব খাবৰ কাৰণে। খাবও দুটা বেচিব আৰু কণী কেইটাও পাব ঘৰতে ন। উম, আজিকালি সেইটো ব্যৱসায় হৈছে, কিছুমানে ব্ৰিজনেজ হেৰি কৰে। এই গোটৰ লোন লৈ পেলাই হেইবিলাকো ব্যৱসায়
সেইবিলাকো ব্যৱসায় অ'মুঠতে আজিকালি উপায় নাই যেনেকে যোনে যি প্ৰকাৰে। উপাৰ্জন কৰে আও হয়, সেটোহে, সেইটোহে আৰু।
আও হেইত ধৰনে, তেনেকে নকৰিলে উপায়ও নাই নহয়।
উপায় নাই, উপায় নাই।
উম, মানুহে চলাতোহে দিগদাৰ হৈছে ইমান বস্তুৰ দাম হৈছে ন।
বাহিৰত গৈ একো কৰিবগেও নোৱাৰে হয়।
অ' বস্তু বাহানিও ইমান দাম হৈছে যে। একো নকৰিলেও নহয় অ' দিয়া হ'ব দিয়া। উম, উম, অহ হ'ব দিয়া, হ'ব দিয়া।